হেল্ল'!
অঁ ক'ত আছ?
এই ওপৰত কা পোৰ নিব আহিছো কাপোৰ খিনি মানে দেৰিকে মেলিলো আজি বৰষুণ পৰিছিল নহয় তেতিয়া
অ অহ
তাৰপিছতহে মেলিছো বৰষুণ পৰিলে হে তাকে নিব আহিছো।
বৰষুণত তিতিলে?
নিতিতিলে মই দেৰিকে মেলিলো মানে। এতিয়া ৰ'দ দিছে শুকালে আ অঁ মেচিনত শুকাই দিলো যে অ মেচিনত শুকুৱাই দিছো শুকোৱা যে পটককে শুকালে আৰু এতিয়া।
অ অকমান বতাহ পালেই শুকাই আৰু।
শুকাই অহ।
উম অ চাহ তাহ খালি?
চাহ খালো আলহী আহিছিলে সিহঁতৰ লগতে। হে লগৰ কে কেজনমান আহিলে মৰিগাঁৱৰে সাত আঠজন মান মানুহ ত তাকে হেঁত কো বনাই দিলো তেতিয়াই খালো আৰু চাহখিনি, এতিয়া নাই।
অহ, উম। এতিয়া কিবা কৰি আছ? মই এইয়া চাহ খোৱা নাই এনে খোজ কাঢ়িহে আছো চোতালতে।
অ মইও সেয়া খোজ কাঢ়ি কাঢ়িয়ে বোলো কাপোৰ খিনিও লৈ যাওঁ।
উম।
আজি কি তাত এ কিমান সময় কৰিলি?
তাত সময় হ'ল অলপমান।
আকৌ বোলে জেঠৰ মাহত একাদশী নাপালে সেইদিনাখন কৈছিলি।
পাতিছে।
পাতিব পাৰে সেইদিনাখন চোন কৈছিলি জেঠৰ মাহ
অঁ নেপাটো বুলি কৈছিলে
অ
তাৰপিছত বোলে এইটো মাহত সেয়া পাতি থকা ভালেহে বোলে নহয় ভ গৱানৰ নাম চাম লৈ থাকিলে।
অহ। কাৰ ঘৰত আছিল আজি মানে ওচৰৰ মানুহৰ ঘৰত আছিল নে দূৰত?
অকমান দূৰত আছিলে।
অহ, কি খোৱালে?
এই ৰুতি আকৌ ফলাহাৰ বস্তু দিছে আজি দালি চালি সিজোৱা নাই আৰু। ফলাহাৰ বস্তু দিছে। তাৰপিছত ঘিউত ভাজি পেলাই ৰুটি দিছে।
অ অ তাত তহঁতৰ ঘৰত আৰু কেতিয়া হ'ব?
নাই নহয় তাপা হেৰি হ'ব ছমাহ সাত মাহ মানৰ পিছত।
অ অ।
চবৰে লয় যে পাল, কোনোবা বা নলয় হেৰিত কৰে এ মন্দিৰতে পাতে।
অ নামঘৰত আ
উম নামঘৰতে পাতে আকৌ আহাৰটো সাতৰ চুৱা পৰিব। নহব হেয়া, উম উম। তা পা
উম, মইয়ো পাতিব পাৰিলো হয় চন্নশলত থাকা।
অ, পাৰিলে হয় পাতিব।
উম।
এনেও তাৰ স কাম পাতিম বুলি ক'লে এনেই মাতিব পাও মানুহখিনি কিন্তু আমাৰ বেছি মানুহ নহয় নহয়।
অ অ, আহ
ছয়জন মানহে মাত মানুহ হয়।
অ, কিবা পাতিলে আহিব আন
তো বুলি কওঁ, তেনেহ'লে মই ক'লে হে সি যাব আও সিহঁতৰ ঘৰত।
অ, অ, অ।
বোলে এনেকৈ মোৰ ভণ্টি এজনী আছে, তাত সকামতে পাতিব বুলি ক'ব কম আও।
হেৰি এইয়া তহঁতে যে বামুণ লগাও যে বামুণটো আহিবনে কিবা পাতিলে?
অ, যাব।
ত‌ই সত্যনাৰায়ণ পূজা পাতি পাইছে নে?
সত্যনাৰায়ণ আগতে পাতিছিলো, এতিয়া পতা নাই নহয়। বহুত দিন হ'ল পাতা নাই।
অ, এনেই বিষ্ণু পূজাহে পাতিছো আও।
অ, বিষ্ণু পূজা পাতো অ।
মাজে মাজে পাতি থাকো নেকি বছৰত?
মাজে মাজে মানে নাই দেই বহুত দিন হ'ল পাতাই নাই।
অ।
কেতিয়াবাহে পাতোং। উম, ভাল চিনাকি আও।
অ, কেতিয়াবা ক'লে আহিব কিবা পাতো বুলি ক'লে ন। মোৰ ভন্ টি এজনীয়ে পাতিব বুলি ক'লে। অ
উম, যাব।
অ, ক'ব লাগিব ৰ কেতিয়াবা।
উম। হলো সকাম চকাম পাতি দিল পাতিব পাৰিবি নহয়, নতুনকে ঘৰ লৈছোঁ ন। মাজে মাজে কিবা পুথি পাতি পঢ়া, কিবা কৰা, তেনেকে কৰি থাকিব লাগে।
অ অ, কৰি থাকিবলৈ ভাল আও, তি উম উম
তেনেকে কৰি থাকিলে ভাল আও ধৰিলো। মানুহেটো সদায় খাই থকা যায় ন! ভগৱানৰ নামত কিবা এটা ধৰিল পাতিলে ঘৰখনো অকমান ভাল-ভাল লাগিলে।
অ কথা পাতিম বুলি মানে তাত কৈ থোৱা আছে মানে হেৰি মানুহ খিনি, সেনতেও আহো-আহো কৰি আছে যে, এই গোটেই তাৰ লগ হ'লে পাতিম বুলি কৈ থৈ আহিছো আৰু।
অ।
সিহঁতে দুটায়ে যে, নাপালে তেতিয়া হয়। এতিয়া এটা আহিলে এটা নাথাকে, সেইকাৰণে আমাৰ পাতা হোৱা নাই মানে।
অ।
এটা আহিলে এটা নাহে। এইবাৰ সেই তাতে সেইদিনাখন গৈছিলো যে চোনা হৈ আহিছে আৰু। উম, দুইটাই আহিলে পাতি দিম বুলি একে লগ হ'ব হ'লে তেতিয়া।
উম, তই সেই ফুলৰ বাগিচাখন বনাইছ?
ফুলৰ বাগিছা! অ, বনাইছো, বনাইছো। ফুলহে এতিয়া অলপ-অলপ কিনি আনিলে, তাৰপা আৰু অলপ মানে সেই তাকে, উম, কিনিবলৈ বিচাৰি ফুৰিছো, ক'ত ভাল ফুল পোৱা যায়। নাৰ্চাৰী ক'ত আছে ভাল বোলো, তহঁতৰ তাত কি কি ফুল আছে?
এ, আমাৰ এয়া চব ঘৰুৱা ফুলহে আছে, আমাৰ নাৰ্চাৰী পা ইমান আনা ফুল সুপা ল মৰিয়ে গ'ল চোন! এতিয়া বাৰিষা দিন যে। তাৰপা কিনি আনা ফুল সুবা চব চিজনৰ ফুল আছিলে ন। সেই সুবা চব নাইকিয়া হৈ গ'ল।
ছিজনৰ ফুলটো সেইটো আমাৰও নাইকিয়া হৈ গ'ল, ছিজন মতেই লাগে যিহেতু।
উম, আমাৰ এতিয়া গৌৰাঙ তাৰপিছত আকৌ হেৰি আৰু এজোপা, এইজোপা কি বুলি কয় এ! এই ফুলি পাতৰ নিচিনা যে হয় যে, আগতে যে কাণত লগাই-লগা লগাই লওঁ, সেইজাত আমি চেনী ফুল বুলি কওঁ, এনে নামটো নাজানো আৰু।
নিজে আনি, নিজে আনি লগ, কিনি আনি
সেয়া নিজে হয়, এইসোপা নিজে-নিজে হয় যে! অ, নিজে হয়, সেয়া তাৰপিছত, আকৌ সূৰ্যামূখীয়া ফুল।
অ, অ।
সূৰ্যমুখীয়া ফুল, সেয়া হৈছে। অ।
সেইটো নিজে হৈছে নেকি!
সেইটো গুটি দিছিলো।
অ, গু-গুটি ক'ত পাইছিলি?
গুটি, এই কিনি আনিছিলো, তগৰ ফুল, গোলাপ ফুল।
বজাৰৰ পৰা আনিছ নে, এনে অনলাইন?
অনলাইন।
অ, গজিছে আহ, ফুল হৈছে, হেয়া দি।
সূৰ্যমুখীয়া ফুলতটো সেইটো হৈছে, তাৰপিছত আকৌ এনেই তগৰ ফুল, গোলাপ ফুল, জবা ফুল এসোপা আছেই।
অ।
সেয়া ফুলি আছে, এতিয়া তগৰ ফুলজোপা বৰ ধুনীয়াকে বগা হয় ফুলি আছে নহয়।
অ, অ, অনলাইন কিনা গুটি বিলাক গজে আৰু।
অ, তগৰ ফুলৰ গছ এজোপা ৰুই ল'বিচোন দুৱাৰ মুখতে।
গোন্ধাই যে সেইজোপা।
অ
বগা যে ধুনীয়া গোন্ধাই যে, অ সেইটো ৰুলে সাত সাপ আহে বুলি পেলাই নলগোৱা নাই।
সেই তগৰ ফুলত ক'ত সাপ লাগিব ক নোলাই ইমান হেৰি নহয় নহয়। ডাঙৰ নহয় নহয়।
অ
আমাৰ পদূলিতে ফুলিয়ে আছে তোমাৰ চাপত দেখোন লোকে ইমান ধুনীয়া হেৰি গোন্ধ।
অ গোন্ধটো কাৰনে ভাল লাগে সেইগছ তাপা সেয়াত গুটি গুটি দিয়া নেকি পুলি কানি আনি ৰোৱা।
উম ঠানি আনি পেলাই ৰুইছিলোঁ, তাৰপিছত আ ৰঙা গোলাপ এজোপা ফুলি আছে।
অ
বগা ৰঙা মিচ হৈ আছে এইদখ দেখিবই ভাল লাগিছে। তাৰপিছত এই জবাবডাল ৰঙা জবাব।
অ জবাবডাল। অ ৰঙা জবাবডালত ঠানি এটা আনি ৰুম বুলি ভাবি আছো মই ৰ। দানি ৰুলে হয় ন নে পুলি আছে।
ডালি ৰুলে হ'ব তাৰপিছত আকৌ গৌৰাংগ ফুল ফুলিছে। তেনেকে আ।
অ।
আমাৰ নাই আমাৰ হেৰি ফুল বুলিবলৈ আমাৰ হেৰি হে এইয়া গছৰ মানে হেৰি ইন্দৰ প্লেন খিনিয়েই। ফুল মানে লগাইছিলো সেয়া উম চিজনৰ ফুল খিনি লাগিলা আৰু এতিয়া শেষ। আকৌ পাত হৈছে গছ হৈছে আকৌ ছিজনতহে লাগিব হেয়া।
চিজনৰ ফুল হে বেছি দিন নাযায় হয়।
নাযায় এতিয়া ইন্দৰ খিনি প্লেন হেৰিয়া সেইখিনি ইন্দ্ৰৰ প্লেনতা প্লেণা ফুল নালাগে নহয় গছখিনি। সেউজীয়া সেউজীয়া হৈ থাকে দেখি ভাল পাওঁ যে, ফুল নালাগ হলেও হেনেকে হেয়াকে লগাই থৈ দিছো আৰু এৰিকাপাম আনিলো। আনিলো নহয় হেয়া এৰিকাপাম খিনি।
অ ৰবাৰ্ট প্লেনটো আনিলি।
আনিলো ৰবা প্লেন সেইটো আনা নাই।
অ
সেইটো লগোৱা ভাল নে বেয়া।
যানো এতিয়া ভাল নে বেয়া কিছু মানে ভাল বুলি আৰু কিছুমানে বেয়া বুলি কয় ন
ল আনা নাই ভাল বুলিয়ে কোৱা হোনো মানুহে উম! সেইটো আনা নাই চাই লওঁ বেলেগ কিবা ফুল পালে আৰু।
চাই লওঁ বোলো চাই লৈ পেলাই হে সেইটো আনিম, এই বহুতৰ ঘৰত কিন্তু দেখি দেখিছো হা।
অ চবৰে লগাইচোন সেইটো অ।
অ, বহুতে লগাই থৈছে আছে আকৌ এটা মানুহে কিছুমানে কলে এডাল গছ বোলে ঘৰত থকা ভাল নহয়।
অ', সেইটো সন্দেহতেহে ময়ো
অ', কিনিম বুলি এয়া নিকিনিলোও।
অ'। ভাল নহয় বুলি কোৱা নাই, মানে কি গাখীৰ ওলাই কাৰণে আঠা থকা গছ গাখীৰ ওলোৱা গছ।
অ', এনে অপৰাজিতা আছে। তহঁতৰ আছে অপৰাজিতা ফুল?
অপৰাজতা নাই, অপৰাজতাটো থাকিলে ভাল।
অ', অপৰাজিতা আছে আমাৰ ঘৰত, লাগিলে গুটি লৈ যাবি।
অ', গুটি কেইটা আনিছিলো ক'ত হেৰুৱালো জানো সেইদিনাখন। আৰু পুলি হোৱা নাই এনেই প অ', পুলি হোৱা নাই?
পুলি হোৱা নাই, গুটি হ'ব নহয় এতিয়া। ফুলি আছে গুটি আছেই আছে।
অ', গুটি আছে অ', বগাটো আছে নে সেউজ হেৰিত এই বগাটোও আছে নে তহঁতৰ তাত, নীলাটো? মই তেজপুৰত বগাটোও দেখিছিলো গুটিহে আনিব নহ'লে।
উম, দে হ'ব দে ন'! অ', অ'।
উম।